নমস্কাৰ! অ' ভালেই আপোনাৰ?
আছো ভালে।
অ' কি কৰি আছে আপুনি?
নাই ইয়াতে বহি আছো এনে ফুৰি আছিলো ভাত তাত খাই এনেই।
অ'।
আপুনি
অ' ময়ো মানে বহি আছো আৰু। বাহিৰত অ' ভাত চাত খোৱা হ'ল আৰু।
অ'। ক'ত আছা ঘৰত নে বাহিৰত?
আ, বাহিৰত আহিলোঁ ঘৰত মানে অলপ ফেন ফেনত মানে চাউণ্ড দি আছে।
অ, মোৰ কথাটো বুজি পাইছে ন।
অ, হৈছে।
অ, কওক
তেতিয়াহ'লে আমি খাদ্য সম্পৰ্কে অলপ আলোচনা কৰোঁ।
অ, ।
অ, ত আপুনি দিনটো কি খোৱা লোৱা কৰিলা বাৰু?
এতিয়া ভাত খালো কিবা মানে ঘৰৰে চব্জি আছিল আমাৰ।
হয়।
এ লোকেল মাছ আছিল আৰু মানে ঘৰত আমি মানে অলপ মানে অলপ আমি কৰি খাওঁ আগৰ পৰাই খাওঁ মান আগৰ পৰাই আমি চবজি অলপ কৰি নিজে কৰি খাওঁ।
হয়।
মানে কিবা লাউ শাক আছিল নহয় লাউ শাক বিলাহী শাক আছিল আলু দি আৰু মাছ বনাইছে।
হয় হয়।
কৰিব।
হয় আপুনি ঘৰত শাক পাচলি কিবা কৰিছেনে নাই খোৱাৰ কাৰণে?
হা, অলপ অলপ আমি কৰিয়ে থাকোঁ।
অলপ অলপ প্ৰত্যেক মানে প্ৰত্যেক বছৰে অলপ খোৱাৰ কাৰণে যিটো লাগে আৰু প্ৰয়োজনীয় সেইটো কাৰণে ললোঁ। অলপ অলপ কৰি
হয়-হয় কি কি চব্জি লগাইছা তুমি শাক পাচলি?
আমি শাক পাচলি তেনেকুৱা এইবাৰ বেছি নাই এইবাৰ মানে অলপ বৰষুণৰ এইটো মানে
ছিজনটো অলপ মানে ব বেয়া নহয়। সেইকাৰণে মানে কম হয়। হোৱা নাই তেনেকুৱা।
হয়।
এই বিলাহী গছ আছিল। বেঙেনা গছ। হেইটো মানে অলপ অলপ আছিল। এইবিলাকেই আৰু
হয়, মই ধৰক মইয়ো এনেকে কৰিছোঁ। মোৰ ইমান মানে জেগা নাই। মানে চাহ চবজি কৰিবৰ কাৰণে মানে সেউজীয়া শাক পাচলি কৰিবলৈ বেছি জাগা নাই। অলপমান আছে। যিমানে আছে মই বহুত কৰি আছোঁ। যেনেকে ধৰক‌ মই এহ পোন্ধৰ বিশ ডাল মান বেঙেনা গছ লগাইছো।
অহ অহ
বিলাহী গছ মই লগাইছো। মানে দছ বাৰটা মান লগাই দিলোঁ। বিলাহী গছ। জলকীয়া লগাই দিলোঁ বিচ পঁচিশ টা মান হা, তাৰপিচত ধৰক আমি এহ তামোল বাগান বাগান আছে। তাতে লগাই দিছোঁ। মানে তলত মাটি দি লগাই দিছোঁ। আমি মিঠা লাও মিঠা লাওখিনি মানে শাক খিনি খাব পাৰোঁ। সেইজীয়া শাক খিনি হয়, লগতে মিঠালাও খাব পাৰি। লগতে আকৌ, আকৌ ওপৰে দিলেও ওপৰেদি লগাই দিলো মই, এহ চাল কোমোৰা এনেকে এনেকুৱা বস্তুবিলাক লগাই থাকিব লাগে। যিখিনি বস্তু আমি
হয়। হেল্ল। হেল্ল। বুজি পাইছে নে? মোৰ কথাটো হেল্ল কাটি গল নেকি, হেল্ল। হেল্ল। বুজা নাই দেখোন। হেল্ল
হেল্ল
বুজি পাইছানা?
হয় হয়। তাৰ মানে অহ, মোৰ এটা কল আহি গৈছিল। সেই কাৰণে অলপ প্ৰব্লেম হল। যিয়ে নহক, আহ সেইখিনি বস্তু আমি নিজে যাতে খাব পাৰোঁ আৰু ধৰক অহ ধৰক বস্তুখিনি বজাৰৰ পৰা ৰাসায়নিক সাৰ দি বনাই বনাই বজাৰত লৈ আহে। দেখাত খুব ভাল বহুত ভাল। কিন্তু সেইবিলাক বস্তু আচলতে খাব নালাগে। সেইবিলাক বস্তু খালে আমাৰ শৰীৰৰ পক্ষে মানে বহুত ক্ষতিকৰ হয়। আমি নিজে যদি খাব পাৰোঁ, যেনেকে আপুনি কৈছে লোকেল মাছ দি খাইছে নহয়। লোকেল মাছ আপুনি যদি ঘৰৰ কেবাকে নদী আছে‌। তেনেহলে অলপ কষ্ট কৰি আপুনি মাৰি লওক আৰু যদি নাই সময় নাই। তেতিয়াহলে বাজাৰৰ পৰা আহ লোকেল মাছ কিনি লৈ আহক যেনেকে ধৰক আপুনি এহ ব্ৰইলাৰ খায়।
উম।
বহুত বহুতে খাই ব্ৰইলাৰ আপুনি খাই নাখায় এইটো মই নাজানো। কিন্তু ব্ৰইলাৰটো বহুত
হয়, মই ব্ৰইলাৰটো খাওঁ। কিন্তু খুব খুব কম খাই মানে বেছি নাখাওঁ আৰু
এইটো আমাৰ এই এইটোৱেটো ভাল কিয়নো কিয়নো আপোনাৰ ধৰক ব্ৰইলাৰটো আপোনাৰ যিমান দিনত ডাঙৰ হয়। চল্লিশ দিন আপোনাৰ চল্লিশ দিনত ডাঙৰ হৈ যায় এইটো চল্লিশ দিনত এটা আমি যদি পোহৰ নিজে পুহিলে আপোনাৰ কিমান দুইশ গ্ৰামে ওজন হ'ব। হেৰি হেৰি ব্ৰইলাৰটো আপোনাৰ চল্লিছ দিনত কিমান হয় তিনি কিলো চাৰে তিনি কিলো চাৰি কিলো হৈ যায়। হয় নে নহয়। সেই বস্তুটো আমাৰ কিমান মেডিচিন দি কিনে বনাইছে।
এতিয়া পুৰা মেডিচিনেৰে হয়। ভেকচিন ধ হয়। এইবিলাক
এইটো ব্ৰইলাৰ খোৱাতকে আমাৰ বিধ খোৱাতোৱে ভাল এনেকুৱা হৈ আছে, হয়। আৰু আপোনাৰ যেনেকে ধৰক মাছ মাছখিনি আমাৰ বাহিৰৰ পৰা আহি আছে মাছটোত এতিয়া আগতো মানে বৰফ অকল বৰফ দি আছিল এতিয়া আপোনাৰ ইনজেকচন মাৰি আহিছে
এখন হয় হয় মানে মাছটো মানে দীঘল দিন মানে বহুত দিন থাকিবৰ কাৰণে ইংলিছ মাৰে এতিয়া
এইটো আপোনাৰ বিষৰ ইনজেকচন হয় এইটো আপোনাৰ বহুত বেয়া বস্তু হয় এইটো আপুনি খাব নালাগে এইটো খালে আমাৰ বহুত ক্ষতিকৰ হয় আপোনাৰ পুখুৰীৰ মাছ খাব পুখুৰীৰ পৰা মানুহ মাছ লৈ আহে মানে দেখাব মানে এ মাছটো ভাল জিন্দা আছে কিন্তু আপোনাৰ সেইটো মাছ টো কিমান দিনত বনাইছে কিমান মেডিচিন খোৱাইছে সেইটো কিন্তু আমি নাজানো
নাজানো হয়
সেই বস্তুখিনি সেই বস্তুখিনি আমি চাব লাগিব চাই কিনে আমি বস্তুখিনি খাব লাগিব
হয়
খোৱা লোৱাটো যদি আমি ঠিক কৰি কৰো আমাৰ শৰীৰটো হ'ল চবতকৈ ভাল মে ভাল থাকিলেহে আমি আমি ইনকাম কৰিব পাৰিম আমি খাব পাৰিম আমি জীয়াই থাকিব পাৰিম
হয় শৰীৰটো কিমান মেহনটি আছে
হয় যদি আমাৰ বেমাৰ আজাৰ নহয় এনেকৈ আমি থাকিব লাগে যেনেকে আমি পুৱাতে উঠো পুৱাতে উঠি কিনি কি কৰিব লাগে পুৱা আ হাত মুখ ধুই কিনে ব্ৰাছ কৰি কিনি তাৰ পিছত প্ৰথমতে আমি পানীহে খাব লাগে
উম উম
আমি আজি আজিকালি চাওক নাইনটি নাইন পাৰ্চেন্ট মানুহে এটা বস্তুৱে ভাব উ মানে প্ৰব্লেম পাওঁ যিটো গেছ পায়
গেছৰ প্ৰব্লেম
হয় আমি যদি ডেইলি পুৱাতে উঠি হাফ লিটাৰ এক লিটা ৰ যিমান পাৰো যোনে যিমান পাৰে আৰু পানী খাবও পাৰে তেতিয়া হ'লে আপোনাৰ দিনটো এ শৰীৰত মানে যেনেকে গৰম হৈ আছে ইমান গৰম নাথাকে তেতিয়া দিনটোত গেছৰ কাৰণেও ভাল হয় হয় গেছৰ কাৰণে ভাল হয় শৰীৰটো মানে ঠাণ্ডা হৈ থাকিব
উম উম
হয় তেতিয়া আপুনি ক'ব নোৱাৰিব গেছ কেনেকোৱা বস্তু আপুনি কবই নোৱাৰে
হয় কথা ঠিকে
এনেকে আমি সে খালেহে আমাৰ মানে শৰীৰটো ভাল থাকিব আমি কাম কৰ্ম কৰিহে খাব পাৰিম আমি গাঁৱলীয়া মানুহ গাঁৱলীয়া হিচাপত আমি থাকিব লাগিব হয় নে নহয় সেয়া আমি গাৱতো কৰিব পাৰো যেনেকে আপোনাৰ চিটিৰ মানুহ বিলাকে মানে থকাৰ কাৰণে মানে চব্জি কৰিব কাৰণে জেগা নাই সিহঁতৰ কথাটো বেলেগ সিহঁতৰ ইমান টকা পইচাও আছে সিহঁতে মানে ডক্তৰ তাত দেখাব পাৰে কিনি খাব পাৰে ডক্তৰ তাত দেখাব পাৰে আমি যদি ডাঙৰ এটা বেমাৰ হৈ যায় আমি ড তাত যাবলৈ গ'লেও মানে পইচাখিনি
উম আৰ্থিক অৱস্থা বেয়া আমাৰ গাঁৱৰ মানুহ আমি
হয় হয় সেইকাৰণে আমাৰ সেইকাৰণে আমাৰ চব বস্তুখিনি চাই চিন্তি খাব লগা হয় আৰু চোৱা আপুনি যেনেকা আপুনি যেনেকা প্ৰথমত তাপানি আপনি আপনি আৰু মই ভাবি আছো এইটো কৰি আছো তাৰ পিছত আমাৰ ঘৰৰ মানুহক সেইখিনি বস্তু বুজাব লাগিব বা সেই এইটো খিনি অভ্যাস কৰিব কৰাই দিব লাগিব। হয় না নহয়? হয় তাৰপিছত ঘৰত মানুহ আপোনাৰ আপোনাৰ ঘৰৰ মানুহ যেতিয়া ঠিক হৈ যাব তেতিয়া বাহিৰত ইফালে সিফালে যিবিলাক ঘৰ আছে গাঁৱৰ মানুহক এজন দুজনকৈ লাহে লাহে লাহে লাহে এইটো পৰিৱেশটো অ লৈ আহিব লাগিব
এইটো মানিলে হল আমাৰলোকে মানে আগতে সজাগত হব লাগিব।
হয় হয় এনেকুৱা এনেকুৱা আমি এটা চিষ্টেমত আনিব লাগিব যাতে মানুহবিলাকে আমি যেনেকে চলিম তেনেকা যতে মানুহ বিলাকো হয় আৰু চলি থাকে। তাৰপিছত কওক বাৰু।
আপুনি কিবা কি কৰে নি আপুনি ঘৰতে কিবা পানী যে খাই আছে, তুমি ফিল্টাৰ কৰি খাই নে এনেই পানীটো কিবাই পানী আছেনে নাই আপোনাৰ?
নহয় আমিতো মানে গাঁৱলীয়া মানুহ বেছিভাগ ফিল্টাৰ ইউজ নকৰোঁ, আমি যেনেকে ধৰক উতলাই খাব লগা হয়।
হয় হয়।
আহ পানী উতুলাই বেছিভাগে খাওঁ।
হয় আমাৰ ইয়াত মানে হয় আমাৰ ইয়াৰ মানে পানীতটো মানে ভালেই কাৰণ আমাৰ মানে যিটো পান পানী ওলাই মানে ই মাট টো আমাৰ বেলেগ, মানে শিল বালিৰ পাত তাৰ পৰা পানী ওলাই পানীটো একেবাৰে মানে ফিল্টাৰ কৰা, মানে বিশুদ্ধ পানী হয়।
হয় হয় হয়। অসুবিধা নাই আৰু যদি তথাপিও মানে কো সুন্দৰ থাকে আপুনি কি কৰিব পানীটো উতলাই খাব, উতলাই কিনে ঠাণ্ডা কৰি লব, তেতিয়া হলে আপোনাৰ কোনো প্ৰব্লেম নহল।
হয়।
ভৌতিৰ হয়।
আৰু আজিকালি চাই আছো যে কিবা এই মানে এইটো যি বৰ্তমান এইটো চিজন চলি আছে, গৰমৰ চিজিন ইয়াত এতিয়া মানে কিছুমানে দেখি আছো আমি মানে ফ্ৰিজৰ পৰা ইমান ঠাণ্ডা পানী মানে ঠাণ্ডা পানী খায়। উম এই কন্তা আচলতে খাব নালাগে। হয়তো এক
এইটো আপোনাৰ ফ্ৰিজ ফ্ৰিজৰ পানীতটো ইমান ঠাণ্ডা পানীতটো খাব নালাগে, লগত আপোনাৰ যিবিলাক ঠাণ্ডা পায় মেংগ অ তাৰপিছত আপ আপোনাৰ কি কয় এ থানচাপ কিবা কিবা আপোনাৰ ঠাণ্ডাবিলাক যে বিকে দোকানত, সেইবিলাক বস্তু খাব নালাগে যেনেকে মেংগ মেংগ' দিয়ে অৰেঞজ দিয়ে এইবিলাক বস্তু নেচাৰেল নহয়, এইবিলাক বস্তু অকল ফেলেবাৰেহে দি আছে।
নেচাৰেল মানে এইবিলাক মেডিচিন আছে কিবা কিবি দিয়ে, মানে দি এইবিলাক বনাই থাকে।
হয় এইটো আপোনাৰ ফ্লেভাৰ হয় ফ্লেভাৰ বুলি কয়। এইটো আপোনাৰ অকল যেনেকে আমৰ ৰস বুলি কয় আম এক একো নাই আমাৰ এটা মানে কি একো বস্তু নাই তাতে। তাতে অকল ফ্লেভাৰেহে দিয়া আছে।
হয় মানে এইটো মানে কি কলে মানে তেওঁলোকে এইটো লেবেলটো লগাই দি মানে
হয়।
টো কৈ দিয়ে।
তাৰপিছত আপুনি বস্তুৰখিনি চাব লাগিব ল'ৰা ছোৱালী যদি আছে ল'ৰা ছোৱালীক যেনেকে আপুনি অ বজাৰৰ পৰা বস্তু বিলাক অনা লৈ আহে, যেনেকে পেকেট পেকেটৰ বজাৰৰ বস্ত-
হয় মচলা জাতীয় বস্তু কিবা তেল জাতীয় বস্তু বিলাক আমি খাব নাপায়, এইবিলাক মানে
সেইবিলাক বস্তু খাব নালাগে, আপুনি ফল লৈ আহিব ঘৰৰ ঘৰত যেনেকা আপেল, মধুুৰিআম তাৰপিছত আপোনাৰ উম, নোৱাটি কঁঠাল এইবিলাক বস্তু লৈ আহিব বেদেনাৰ লৈ আহিব লৈ আহি কিনে হয়, হয়', এইবিলাক বস্ত- সেইবিলাক সেইবিলাক সেইবিলাক বচ টো বজাৰৰ পৰা আপুনি লৈ আহিলে, বজাৰৰ পৰা লৈ আহি কিনে লগতে লগ-লগ আপনি আহ ল'ৰা- ছোৱালী হাতত নিদিব, বস্তুখিনি আগত ভালকে ধুই দিব।
অ হয়।
বস্তু খিনি ধুই কিনি তাৰ পিছত ল'ৰা ছোৱালী হাতত দিব বা খাবলৈ দিব। এইখিনি বস্তু যদি আপুনি ভালকে থাকে ল'ৰা-ছোৱালী বেমাৰ নহয়। ল'ৰা ছোৱালীৰ গাটোও ভাল থাকিব, সুস্থ থাকিব আৰু আপোনাৰ হাহিস্থ উম ভাল থাকিব।
হয় হয়। হয় আচলতে এইটো আমাৰ মানে আজি এইটো মানে
হয় বস্তু বেছিভাগ মানুহে কি কৰে বজাৰৰ পৰা বস্তু এটা লৈ আহিছে, ফল লৈ আহিছে কিবা বস্তু টো লৈ আহিছে ল'ৰা-ছোৱালী দৌৰি অহাৰ লগে লগে হাতত দি দিছে। সেইটোত হয়। এনেকে খাই দিছে এনেকে খা না- নাখালে নহ'ব ইমান ব বস্তু খিনি যে বজাৰত আছিল, কিমান মানুহ হাত লগাইছে কেনেকে-কেনেকে মানুহ হাত লগাইছে, চাইছে আৰু কি-কি লাগিছে হয়। সেইখিনি বস্তুএ আমি চাব লগা আছে হয়।
হয়, তাৰ পিছত ক'ক আপোনাৰ কথাটো শুনি বহুত ভাল লাগিল আপোনাৰ লগত আলোচনা কৰি বহুতো ভাল লাগিল অহ।
তাৰপিছত ধৰক আপনি এতিয়া ধৰক মানুহে আজিকালি ঘা আজিকালি খাই না নাখায় আমি খাওঁ, এতিয়াও খাওঁ কেতিয়াবা। এ মনত পৰিলে যেনেকা আগতো মানুহে পনতা ভাত খাইছিল হয়।
হয়', হয়', হয়', হয় ', মই খাই থাকো মই মাজে মাজে খাই থাকো।
সেইটো যদি পুৱাতে ডেইলি আপুনি খাব পাৰে যেনেকে ধৰক আপনি পিয়াজে পিয়াজ এটামান দিলে ললে, লগতে আপুনি এ জলকীয়া -জলকীয়া -জলকীয়া এটা দুটা লৈছে লৈ কিনি আপনি খাই দিয়ক এইটো খালে আপোনাৰ হাহিষ্ট্যটো ভাল হ'ব
ভাল হয়', হয় ', মইতো- মইতো শুনিছো মানে শুনিছো মানে মইতটো মানে ট্ৰাই কৰি চাইছো। আগতে এবাৰ আচলতে অলপ স্বাস্থ্য ভাল হয়।
ৰেগুলাৰ খাই থাকক আপোনাৰ সাহিষ্ট্যটো ভাল হ'ব।
মানে গৰমৰ মানে গৰমৰ দিনৰ সেইটো মানে বহুত ভাল, গৰমৰ কাৰণে। কিন্তু আমিটো সেইটো নকৰো, আমি কি কৰো চবে মানে চবে মানে পুৱাটো উঠি আমিটো মানে চাহ খাওঁ, এইটো মানে বহুত বেয়া শৰীৰ কাৰণে। হয়, ঠিকেই আছে ভাল কথাটো আপুনি ঠিকেই কৈছে।
হয়। যিয়ে নহওঁক আহ বহুত কথা পাতিলোঁ, তেতিয়াহ'লে আৰু আজিৰ কাৰণে সমাপ্ত কৰো। ঠিকে আছে ধন্যবাদ-ধন্যবাদ।